হেল্ল' ম ঘৰতে আছো ত ই অ
এয়া ঘৰতে আছো ময়ও ঘৰতে আছো কি কৰি আছ
উ হৈ আছো তাত
উ এনেই আছো বাহিৰতে ওলাই খোজকাঢ়ি আছো অকমান বাকী চাহ পানি খালো আৰু এতিয়া ভাতে খাওঁ অকমান দেৰিকে বাকী কলেজতো বন্ধ হয় ন
তাক বন্ধয়ে দিয়া আৰু পৰীক্ষা চৰিক্ষা শেষ
অ কেতিয়াপা খুলিব
ৱাহ
দিন আছে মানে
আছে তেওঁ আগষ্টকত নাযাম চাগে
উ আগষ্টত ক্লাছ মানে ক্লাছটো ভালকে নহ'ব চাগে!
হ'ব হ'ব কাৰণ নতুন হেৰি ভাই চেমিষ্টাৰ নতুন ল'ৰা-ছোৱালী। আহিব ন হ'ব চাগে ক্লাছ মইহে নাযাও।
অ বাকী ঘৰৰ মানুহ কি কৰি আছে
অ মানো মাহৰ দোকান আছে একো পায় খছে আছে। তহতৰ
আছে ভন্টি তোৰ মোবাইল চাই আছে তায়ো।
তাৰপিছত বাবা বহি আছে এনেই আৰু মাও আছে ভাত বনাই
বাকী এতিয়া আৰু কিমান বছৰ আছে শেই হুবলৈ পঢ়া
দুবছৰ আছে তাছত চাওঁ কি কৰো
দুবছৰ
অ' তুমি সেই বস্তা পাওঁতে এবছৰ ভাবিছো যদি চৰকাৰী চাকৰি মানে এপ্লাই কৰি যদি পাওঁ পাম নহলে বেলেগ কিবা শিক হ'ব কাৰণে
কিহত, কিহত দিছ তই চৰকাৰী চাকৰি কাৰণে
হয় পুলিচ বনঘাট জেল ৱাৰ্ডেন জেল ৱাৰ্ডন এছে ছি পৰী পৰীক্ষা দি থৈ আহিছো সিদিনাখন
অ সেইবিলাক পৰীক্ষা কেনেকুৱা হৈছে ভাল হৈছে
এটাই দিছো অ বন্ধা নহলোই পঢ় যোৱা চ পু যে
অঁ বাক ময়ো কৈছিলোঁ আসাম পুলিচৰ কাৰণে
এ যোনটো নৱেম্বৰ আহি আছে হেতু
অন্তো নৱেম্বৰ আহে ছাগে ইতো দৈব বৰ্তমান সময়ত যোৱা নাই যাম আৰু
যাবি নহলে কেনেকে হ'ব। আগতে দিছ নেকি, আগতে দিছ নেকি, আগতে দিছ নেকি?
নাই, মই এইবাৰ প্ৰথম দিম। তইও টো, প্ৰথম দিছ' এবাৰ?
এয়া প্ৰথম, কৰৰ নহ'লে সেনেকে দি।
অহ' সেইটোও হয়।
এনে, এনে কিবা মানে সাজু হৈছনে নাই?
আছোঁ তেনেকে চ হোৱাই নাই পঢ়া শুনা হোৱাই নাই সেইবিলাকৰ কাৰণে।
তাৰ বাহিৰে, দৌৰ চৌৰ বিলাক?
ঘৰ চৰ পিলাক ওলাই দিম যেন লাগে বাৰু, ওলাই দিম চাগে? আমাৰ ছোৱালী। তো বহুত নহয়, ষোল্লশহে-ষোল্লশ। আঠ মিনিট মান লাগে চাগে, আঠ আমাৰ ধৰ আঠ মি-আঠ। আঠ মে' চ কি তেনেকে দিয়ে মানে চাই-চাই কিছুমান আঠ মেন দিয়ে কিছুমান চাৰে আঠ মেন দিয়ে।
অ', আৰু তুহন্তৰ এইবিলাক? আৰু এইবিলাক, দীঘল জপিওৱা নহয়।
অহ' জাকিততো হেৰি। চাৰে বাৰ তেৰ মাৰিলে পুৰা বিশ পাব।
মোৰ যাম, যত পোৱাত ইমান হৈ থকা নাই। মোৰ বাৰ মান আহে চাগে, এঘাৰ। বাৰমান নাহে।
আৰু এটা যে এনেকে কিবা, ধ-ধৰি লৈ পেলাই যে?
নাই সেইতটো ছোৱালী মানুহ মদিয়ে নহয় লৰা ম এইটো ছোৱালীকো দিয়ে। নাই ছোৱালী মানুহে অকল জপিয়াব লাগে অ', জঁপিও আৰু দৌৰা। আৰু বন বিভাগত হ'লে, খোজকাঢ়িব লাগিব ষোল্ল কিলোমিটাৰ।
উম'।
ঠিকে আছে, খোজ কাঢ়িছ নে নাই? খোজকাঢ়িছে চ'ল না।
খোজকাঢ়ি যোৱা নাই আৰু, ষোল্ল কিলোমিটাৰ।
এতিয়া, ছাবি।
ইমান দূৰ মানে, কলৈ যাম। কে ওলাই আহিম চাগে, চাৰি ঘণ্টাত পাৰি যাম চাগে?
সময় কিমান দিয়ে, চাৰি ঘণ্টা।
অহ। তই আহিবা নেকি মোৰ লগত ওলব পাৰিম, মানে আমাৰ ঘৰৰ পৰা টাউনলৈকে হ'ব, আকৌ টাউনৰ পৰা ঘৰ মান হ'ব।
অ' তই কিমান কিলোমিটাৰ বুলি কলি?
অ', আমাক চৌবিশ কিলোমিটাৰ দিব।
অ', চাৰি ঘণ্টাৱে?
চাৰি ঘণ্টাই খালী বেছি আৰু।
উম,
তাকে মই আজিৰে পৰা যোৱা কথা আছিলে, আমাৰ এই তেজপুৰৰে যোনটো আছে ন সজোৱা পৰা।
অ', এ ঘৰৰ ওচৰৰ খন ৰ চাই আহিব পাৰ, প্ৰথমতে। খৰচৰ ফিল্ডতে দেখোন দৌৰি পা তাৰপিছতে।
মই নহয় নহয় মই আজি মানে মই ফ্লিপকাৰ্টত সোমালোঁ।
সোমালি নেকি?
এহ ত কালিপা মই ৰাতিপুৱা এটা তোৰ এটা বস্তুত তোক তেৰ টকাকে দিব।
তেৰ এ কিছুমান নহ বিশ টকাকে দিয়ে।
বিশ টকাকে দিয়াবোৰ কামটো হৈছে কি, আমাৰ কামটো হৈছে কি যোনবিলাক আমাৰ যোনবিলাক ধৰ। কুৰিয়াৰ আহে ন' ত' সেয়া আমাৰ। আমাক মানে পাৰ্চেল যোনটো কুৰিয়াৰ থাকে সেই কুৰিয়াৰটোৰ ওপৰত দিয়ে মানে কিমান দিব পাৰো। হয়। বুজিলি আৰু আমাৰ মানে কি হয় আমাৰ মানে এটা জেগা দি দিয়ে যে তোমালোকে এইটো। ৰাস্তাত গৈ পেলাই তোমালোকে দিব লাগে। মানে ৰাস্তাটো বাচি ৰাস্তাটো বাচি দিয়ে এতিয়া মোৰ। এখন হৈছে আমাৰ যোনটো আৰ্মিৰ কেম্পটো আছে ন'
অ' সেইখিনিপা চাগে আমাৰ মানে চৈধ্যয়খন গাও আৰু।
উ তুহুন তক। চৈধ্যখন গাও নহয় আমাৰ এইটো আৰ্মি কেম্পটোৰ ওচৰ পা। গো গোটেইখন মুছলমান গাঁও। তাৰপিছত কণবাইছো গোটেইখন।
অ'
তাৰপিছত ৰাধিকাপুৰ গোটেইখন আৰু বাকৰিগাঁও গোটেইখন।
ঠিকে আছে আজিৰ এ পৰা হেৰি কৰিছে আৰম্ভ কৰিছেহে।
আৰম্ভ কৰিছো মানে, আজি গৈ পেলাই মোৰ এইটো খুলি আহিছো। কালিয়া পা কাম ষ্টাৰ্ট হ'ব আৰু
ভালে আছে কৰি থাক সৰু সুৰা কিবা এটা হলেও নিজৰ খৰচ নাথাকিব।
নিজৰ খৰচটোৰ কাৰণে ঘৰত এতিয়া যিহেতু এনে আছো।
অ এনেই আছো আৰু ঘৰতো ইমান খুজিবও ভাল নালাগে এতিয়া ডাঙৰ হৈ অহাৰ কাৰণে।
উম ঘৰত ক'বলৈ কি বুলি কম এতিয়া!
অকলে যে লৈ দিব কোন্তো ধৰ খুজিবলে অকমান হেৰি লাগে আৰু।
কাৰণে মানে মোৰ মানে তেনেকা মানে ইটাৰেষ্ট নাই। একো মানে মই ভবা নাই তেনেকে সেইকাৰণে নিজে কিবা এটা কৰিম ধৰ নিজে দুটকা এটকা নিজে
আৰু উম আৰু খোৱা বোৱাটো ঘৰ পালি থাকে সেইবিলাক সৰু সুৰা খৰচহে লাগে আৰু তে এড
অ নিজৰ শৰীৰটোৱেটো সেইটো সেই বস্তুটোৱে মানে সেই বস্তুটোৱে বেছি মানে সেই কৰে ন। বেলেগ বস্তু নালাগিলেও সেই বস্তুত লাগে।
অ।
তই ভাবিছ নেকি কিবা কৰিম বুলি তেনেকে?
ম এতিয়া তলপোৱা সোমোৱা নাই মই এতিয়া প্ৰথমতে পঢ়াটোৱে হৈ লওঁ।
অ এই সেইবিলাকৰ কাৰণে পৰীক্ষাবিলাকৰ কাৰণে।
অ পঢ়াটো হৈ লওক প্ৰথমতে মানে মানে যেতিয়ালৈকে মোৰ কলেজ শেষ নহয় তেতিয়া ঘতে এইবোৰৰ কাৰণে চাই লওঁ। অকণ পঢ়ি মেলি মানে ধৰ পঢ়ায় থাকোতে আৰু যদি এইবিলাকৰ একো হেৰি নহয় তেতিয়া নিজে কিবা সৰু সোৱা কিবা এটা কৰিম আৰু।
কোম্পানী চোম্পানী হলোঁ সোমাম নহ'লে ঘৰতে কিবা এটা কৰিম আৰু ছোৱালী মানুহৰটো সৰু সুৰা কাম আ জিকালি দহি চহি বতা এইবোৰ সৰু সুৰা কাম কৰিলেও বহুত পাইছা ছোৱালী মানুহৰ
অ হয় বাৰু সেইটো।
কাৰণ যিটোল মানুহে কাপোৰ ইমান লয় হু মানে আমাৰ এইখিনিতে ধৰ তেনেকুৱা নাই একো চলিযায় আৰু।
হয় এইটোও পাৰ কৰিব।
সেইটো হ'লে সেইটো এনে ফ্ৰী মানে এনে আজৰি সময়ত কৰিব প কাৰণে পঢ়া সময়খিনি পঢ়িয়ে চাই লওঁ এইবোৰ চাই লওঁ।
এই চব মিলি যায় এইবিলাক যদি কৰিম বুলি যদি ভাব সচাকে। মোৰ এতিয়া চব ফালৰ পৰা মিলাব লাগিব এইফালে মই মহাবিদ্যালয় যা। তাৰপিছত এইফালে তই সে কুুৰিয়াৰ দে।
অ'।
আজি গৈছিলো আজি ৰাতিপুৱা তাত বহুত মানুহ আছে।
মানহ খুব বেছি সত্তৰ আশীটা মান হ'ব।
ভাল- ভাল ল'ৰা।
ইমান ল'ৰা তাকো চব সেয়া চব মানে এনেকে ভাগ ভাগ থাকে আৰু ধৰি ল আমাৰ এইটো চাইডৰ যোনখিনি মানে মানুহ আছে।
অ', -
মানুহখিনি ধৰ এটা গ্ৰুপ বনি আছে তাৰপিছত ধৰি ল তোৰ তহতৰ সেইটো চাইডৰ খিনি মানুহ আছে সিহঁতক এনেকা ধৰে আধা সেইখিনি এনেকে জোম পাতি আছে যেনেকা।
অ'- অ' ছোৱালী কৰে জানো তাত। ছোৱালী মানুহে, কিন্তু তাতছে কম হয়নে। ছোৱালীৰ পৰিমানটো কম ছোৱালীৰ পৰিমাণটো কম চাগে।
শিলোহে দেই যদিহে আছে তেনতে নাজানো।
দে ঘৰৰ ওচৰৰে গ'লেও এনে ছোৱালী যোৱা নেদেখোৱে।
ছোৱালী আছে এজনী মাইকী মানুহ এজনী আছে।
অ'-অ' কম্পিউটাৰৰ কাম কৰে চাগে।
কম্পিউটাৰ কাম নকৰে মই নেখা নাই মই ভিতৰলে মই ভিতৰলৈ যোৱাই নাই দেই সঁচাকে ক'ব গ'লে আজিও বোৰ ৰাস্তাতে আছো মই। অ', কাইলেহে যাম অফিচৰ ভিতৰলৈ প্ৰথম ভৰি দিম কিন্তু মানে সেয়া মই যিমানখিনিলৈকে জানো এ এনে এতিয়া যোনবিলাক কোৰিয়াৰ দি ফুৰে ন মানুহবোৰ। তাত এজনী মহিলা মানুহ আছে, মহিলা মানুহ এজনী আছে তোৰ হেৰি এই যোনটো আমাৰ ৰেলগেট ন।
অ'।
ৰেল গেটটো মানেকে মহিলা মানুহজনী দিয়ে।
অ'- অ'।
সেই মহিলাজনী গিৰিয়কে মানে আহি পেলাই এনেকে টমটমত লৈ যায়।
অ'।
চাৰি পাঁচ বস্তা লৈ যায় পাৰানে কুৰি আৰ তালৈ গৈ পেলাই এটা এটা ধৰ বেগ সি মানে মহিলাজনে লয় আৰু বাৰি এটা বেগ তেওঁ কে দিয়ে।
অ'- অ'।
সিহঁতৰ মাহিলী সোমাই তোৰ আশী হাজাৰ মান।
বা' ইমান?
মোক দাদাহে কৈছে আশী হাজাৰ মান টকা সিহঁতৰ সোমাই মানে।
ভালেই ঠিকে আছে সৰু সোৰাকে তয়ো কৰি থাক
সেইটো মওঁ কৰো যি হয় দেখা যাব।
অ'।
হ'ব দে তেনে পাছত কথা পাতিম ভালকে মোৰ ভাত খাব যাম এতিয়া।
অহ-অহ, হ'ব দে যা উম,